অ' শুনিছো শুনিছো, শুনিছো হয়। অ' এনে ভাত - পানী খাইফালে অলপমান এনেই জিৰাই আছো ৰ'বা এনেই আছিলো বাৰু।
অ' অ', অ' মইয়ো ভাত চাত খালো বা এতিয়া মানে তোমাৰ অলপ ফোন এটা কৰোঁ এটা বিষয় আলোচনা কৰিবলগীয়া আছিল।
উম, উম, কোৱা কোৱা ঠিকে।
হা।
অৱদান।
অ' ভাল বিষয় এটা বাছি লৈছা কিন্তু ঠিকে ভাল পাইছো, ভাল বিষয় বিৰাট ভাল বিষয়। ঠিক বিষয় এটা কৈছা বোলো, হয়।
পৰা।
অ' আমি বিজ্ঞানৰ ফালৰ পৰা আজিকালি মানে বহুত সমস্যাৰ মানে সমাধান লৈ আহিছে বিজ্ঞানৰ প্ৰতি মানে ইমান আগ বাঢ়িছে আজিকালি। সকলো ক্ষেত্ৰতে হক, সকলো ক্ষেত্ৰতে আমাৰ মানে এই অঞ্চললৈকে মানে পাহাৰে-ভৈয়ামে গাঁও অঞ্চললে আমি মানে বিজ্ঞানৰ ওপৰতে মান ধুনীয়াকৈ নিৰ্ৰভশীল হৈ হয় ধুনীয়াকৈ সকলোৰে চলি আছো আৰু, তোমাৰ মতে কোৱাচোন!
তাকেইটো, আজিকালি ৰাতিপুৱা শুই উঠাৰ পৰাচোন ৰাতি যিমান সময়ে বস্তু আমি ব্যৱহাৰ কৰো, সকলোতেতো বিজ্ঞানে সোমাই আছে দিয়াচোন, বিজ্ঞানৰ অৱদান বুলিয়েই ক'ব লাগিব।
ঠিকে, ঠিকে, ঠিকে।
অ।
যন্ত্ৰ-পাতি, টিভি, ফ্ৰিজ বিভিন্ন ধৰণৰ মেচিনেৰি বস্তু
উম, উম, উম, ঠিক কথা।
হয়, হয়। হয়, অ, ঠিকে কৈছা। হয়, শুনিছা নে! শুনিছা নে বোলো!
অ, মই শুনি আছো। কোৱাচোন, এই বিষয়ে কি ক'বা?
অ, তাক, অ, নাই, ঠিক কথা কৈছা এই ৰাতিপুৱাৰ পৰা উঠাৰ পৰা আদি কৰি মানে সকলো আজিকালি বিজ্ঞানৰ ওপৰত। এতিয়া আজিকালি মোবাইল ফোনটোৱে চোৱা মোবাইল ফোনত আমি মানে ইমান উপকাৰিত হৈছো, ইয়াৰ ফালৰ পৰা বিজ্ঞানে যিহেতু আমাক ইমান হেৰি কৰিছে, সকলো ক্ষেত্ৰতে হওক। অহ। মানে তাৰ পৰা, হয়!
চিঠি আছিল।
চিঠি আছিল, আজিকালি মোবালই ফোন হৈছে, মোবাইল ফোনৰ যোগেৰে আমি অকল মানে বিভিন্ন প্ৰান্তলৈ, মানে য'তে নাথাকো কিয় মানে মানে আৰু সংবাদ কৰিব পাৰো, কথা পাতিব পাৰো।
গতিকে চা চোন সময়টো কিমান বাচি গ'ল।
উম, উম, নিশ্চয়। ইয়াৰ পৰিমানে বহুত মানে সময় বাচিছে, এ মানে বিজ্ঞানটো এনেকুৱা বস্তু মানে সময় বচোৱা এটা ধুনীয়া মানে হেৰি আৰু। বিজ্ঞানৰ যোনটো আজিকালি, অ বি, জ্ঞানৰ যোনবোৰ আজিকালি আৱিষ্কাৰ হৈছে সকলো বস্তু, সামগ্ৰীবোৰ, মানে সকলো সময় বচোৱা কাৰণ হয়।
উম। আৰু চিকিৎসাৰ ক্ষেত্ৰততো বিজ্ঞানৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ। কি ক'বা, অকমান কোৱাচোন, চিকিৎসা
অ, চিকিৎ-চিকিৎসা আজিকালি চিকিৎ সালয় দেখিবলৈ পাবা, সকলো মানে ইমান ধুনীয়া-ধুনীয়া মেচিনসমূহ আহিছে। সকলো মেচিনৰ যোগৰে সকলো চিকিৎসা হয়। মানে আৰু কিছু সময় বচাই, চিটি স্কেন হয়, হয়, এক্সৰে সেইবিলাক সকলো, মানে যোনবোৰ আমি মানে কেতিয়াও গম পাব নোৱাৰিলো হয়, নিজ চকুৰে। ত সেইবোৰৰ কাৰণে মানে সকলো মানে মানে দেহত কি হৈ আছে কি হোৱা নাই মানে সকলো গম পাব পাৰি। এইটো মানে বহুত ভাল কৰে হয়।
বিজ্ঞানৰ অৱদান মানে চিকিৎসা বিজ্ঞান ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ আগতে মানে বেমাৰ ধৰা, ধৰা পৰা নাছিলে।
হয় সেইটোৱে কথা, সেয়াই।
তাৰ ফলত মানে বহুত খিনিয়ে মানে আজি ধৰা বেমাৰ আজাৰৰ মানে দূৰ কৰিব পৰা গৈছে বা বিভিন্ন ধৰণৰ বিজ্ঞানৰ বলতেই কৰিব পৰা গৈছে নহয় জানো?
আহ বিজ্ঞানৰ বলতে মানে ভাল মানে ধৰা হেই আৰু সকলো
উম উম
ক্ষেত্ৰতে হওক চিকিৎসা ক্ষেত্ৰতে হওক বা সকলো ক্ষেত্ৰতে হওক হয়।
কি ভাবো জানানে আমাৰ যে বিজ্ঞানে ধৰা আমি যিমানেই উন্নতি কৰি আছো কিন্তু কিছু পৰিমণে আমাৰ এই প্ৰকৃতিখনক ক্ষ তি কৰি আছো নেকি যেনে ধৰা কল কাৰখানা আদি ধৰ
অ। হয় হয় অ ঠিক কৈছা। মানে আজিকালি কল খৰকানা মানে ফেক্টৰীসমূহ মানে সকলো জাগা তে মানে আজিকালি দেখা হৈছে। যাৰ ফলত এইবিলাক মানে ধোঁৱা কাৰণে ধোঁৱা কলা ধোঁৱা ওলাই, কেমিকেল সমূহৰ পৰা। সেইবিলাকৰ মানে, মানে প্ৰকৃতি এটা বৃহৎ ক্ষতি হয় গছ গছনি আৰু তোমাৰ আকাশৰ সেই আৰু অজন লেয়াৰ বুলি যিহেতু থাকে এই সমূহ কাৰণে মানে বৃহৎ ক্ষতি হয়, যত অ মানে গৰমটো অধিক বাঢ়ি যায় আছে সেইকাৰণে মানে মানে এটা ক্ষেত্ৰত কিন্তু কোনো কোনো ক্ষেত্ৰত মানে বিজ্ঞানৰ অলপমান বেছি প্ৰভাৱো হৈছে। সেইটো সেই আৰু অ কিছু ক্ষেত্ৰত মানে বেয়াও হয়। উম বেছি অধিক মানে
উম
হেৰি হ'বও নালাগে সে হওক
অ। ঠিকেই এতিয়া বি বিজ্ঞানৰ অৱদানৰ বাবে আ আজিকালি ধৰা ছাত্ৰ ছাত্ৰীসকলৰ অনলাইন ক্লাছৰ সুবিধাৰ নিচিনা
অ।
হৈছে ক'ভিডৰ সময়ত আমাৰতো বহুতে আমাক সহায় কৰিলে এই মানে ন। কভিডৰ সময়ত যেতিয়া আমি কতো ওলাই যাব পৰা নাছিলো তেতিয়া।
হয় হয়। ঠিক কথা, হয় শুনিছা নে?
যেনেকে মানে অনলাইন বিভিন্ন ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰা কাম কৰিছিলো না কি কোৱা?
হয় হয়। অ ঠিক মানে কভিডৰ সময়ত আমি মানে ঘৰতে যিহেতু আবদ্ধ সময় থাকিব লগা হৈছিল। এই মোবাইলসমূহ মানে বিজ্ঞানৰ মানে অতি অতি ভাল ভাল। সেই কাৰণে মানে আমি নিজৰ পঢ়াটো বজাই ৰাখিব পাৰিছিলো এই ভিডিঅ' কলসমূহৰ পৰা। আৰু সেই বিজ্ঞানৰে সম্ভৱ হয়, সেই সকলো। অ এইটোয়ে মই ভাবিছো কি গোটেই আমাৰ মানে পঢ়াৰ ক্ষেত্ৰত মানে, কিছু হলো অলপমান মানে সেই সকাহ পাইছিলো আৰু তাৰেপে,
হয় হয় ঠিকে কৈছা। এতিয়া আকৌ মহাকাশ বিজ্ঞানৰ মানে বহুখিনি কথা আছে মহাকাশ, কাষত যে আমাৰ ধৰা আ, যিমানে এতিয়া চলি আছে ৰিচাৰ্জ তাতোতো বহুখিনি উন্নতি। সাধন কৰিছে চন্দ্ৰত খোজ দিয়া বা এনেকুৱা ধৰণৰ আমি, কোনোবা দিনা ভাবিছিলানে যে আমি আমাৰ পৃথিৱীৰ বাহিৰৰ, এনেকে মানুহ যাব পাৰিব।
হয় নাই নাই নাই তাকেই। মানে বিজ্ঞানৰ এনেকুৱা এটা অৱস্কাৰ হেৰি কৰিছে মানে, অ ওপৰত ছন্দ হওক বা সকলো ক্ষেত্ৰতে হওঁক নজৰ ৰাখিছে আৰু এই চেটেলাইটসমূহৰ, ওপৰত দেখিবলৈ পাবা। মানে সেই মংগল গ্ৰহটো মানে ছেটেলাইট সমূহ গৈ পাইছে তাৰে,
অ মই এইখিনিতে তোমাক সুধিব বিচাৰিছো এই যিটো ছেটেলাইট বুলি কোৱা হয়, এতিয়া যাতে ঘুৰি থাকে পৃথিৱীৰ মহাকাশত সেই চিষ্টেমটো মানে আমাৰ, তলৰ পৰা বনাই ওপৰত পঠিওৱা গৈছে নেকি বাৰু চছেটেলাইট টো।
সমূয়ৰ পৰা উঠোৱা মানে পঠোৱা যায় সেইবোৰ। মানে ৰকেটটো প্ৰথমতে অ সেয়া লোকেচন। সময়ৰ পৰা উঠৈ মানে সি, এনেকে ঘূৰিও আশে পাশে ঘূৰি থাকে পৃথিৱী হওক আৰু সেই আৰু,
মহাকাশত মানে এৰি দিয়া হয় ছেটেলাইটটো।
হয় হয় হয় সেইটোৱে।
তাৰ পৰা মানে আমি নেটৱৰ্ক পাওঁ নে কি?
অঁ নেটৱৰ্ক পাওঁ যিটো আমি ধুনীয়াকৈ আমি ফোন কৰি আছোঁ আমি দুটা দুয়োজনৰ মাজত।
অ অ।
সেনেকে মানে এই ওপৰৰ পৰা মানে আমি চেটেলাইটসমূহ ইণ্টাৰনেটসমূহ সেনেকে পোৱা যায়।
অ সেইটোৰ ফলতে পাইছে ন।
অ অ সেইয়া মানে ইমান ধুনীয়া দেখিছা।
মই তাকে মই দেখো যে এইটো ঘুৰি থাকে এটা কিবা ৰকেটৰ নিচিনা আ, চৰিত বস্তু এটা মই ভাবোঁ এইটো মানুহে বনাই পেলাই তাত আছিল। থৈছে এনে আগৰ পৰাই আছে। ধৰিব পৰা নাছিলো। সেইটো বেটাৰী বা কিবা এনেকুৱা, কিহেদি বা চলে গম পোৱা নেকি বা এনে সূৰ্যৰ ৰশ্মিত চলে।
অ বেটাৰীসমূহ মানে কি আৰু এই চলাৰ পাৱাৰ যোনটো এইবিলাক থাকে চলাৰসমূহ। যত মানে কি অ, টিঙত মানুহে চাটৰ ওপৰত সেইবিলাক মানে ক'লাস সমূহ এনেকে লগাই লগাই থৈ দিয়ে। সূৰ্যৰ পোহৰত মানে। প্ৰথম দিনত মানে সেই সেইখিনি মানে সূৰ্য্যৰ পোহৰ খিনি নিজে হে কৰি লৈ।
উম ছাৰজ হয়।
সূৰ অ সূৰ্য্যৰ পোহৰ খিনি মানে মানে সেনেকে পোহৰৰে চাৰ্জ হয় আৰু যত মানে ৰাতি, এনেকুৱা মানে বিদ্যুৎ সেৱা মুকলি হয় আৰু। সেইটো মানে এটা ভাল পদক্ষেপ কিন্তু অঁ' অঁ' অঁ' মানে- হয় হয় হয়, প্ৰদূষণ মানে সেই আৰু প্ৰকৃতিৰ পৰাই মানে আমি- এই এনাৰ্জিসমূহ লৈ পেলাই আমি মানে হেৰি কৰিব পাৰোঁ।
অঁ' এই ক্ষেত্ৰত আমাৰ মানে- এই যি মহান বিজ্ঞানীসকল আছে তেওঁলোককতো আমি মানে বহুত- কৃতং গন যেনে ধৰা আমাৰ লিঅ'নাৰ্ডা ভিংচি বা- হেৰি আৰু কোন আছিল এই গ্ৰাহাম বেল আৰু এজন আছিল ৰবা। যে লাইট
অঁ' থমাছৰ এল এডিচন তেওঁ। থমাছৰ এল এডিচন হয় হয়, ঠিক কথা অ'।
মানে এই ক্ষেত্ৰত অৱদান আছে তেওঁলোকৰ।
হয় হয় হয় হয়, ঠিক কথা ঠিক কথা। এইবোৰৰ কাৰণে মানে আমি মানে- আজিকালি ইমান ধুনীয়াকে জীৱনতো হৈ আছে আৰু তুমি- আগতে হয়তো সৰুতে ধৰিব পাৰিছিলা এ মানে কি আৰু- মানে বস্তু পেলালে মানে তলত কিয় যায় বস্তুতটো হয় নে নহয়।
হয়-হয়-হয়।
অ' এইটো তোমাৰ আইজেক নিউটনে ওলাইছিলে যিহেতু মানে তেওঁ মানে এই- অ' গুৰুত্ব আকৰ্ষণ মানে তেওঁ মানে তলত বহি আছিল- আপেলটো তলত পৰি গৈছিল। তেতিয়াৰ পৰা মানে ভাবিলে তেওঁ আপেলটো কম তলতনো কিয় পৰে সকলো বস্তু। সেনেকে আমি মানে সকলো পাই পেলায় আজি মানে জানোঁ আৰু যে কিয়নো তলত আহে।
তাকেইতো, মানে সেই বিজ্ঞানীসকলৰ ফলতে মানে আমি আজি ইমানখিনি তথ্য- তথ্য পাইছোঁ বা ইমানখিনি উন্নতি-
উম' উম' হয় হয় হয় হয়। বিজ্ঞানৰ ফলত মানে আমি সকলো, হয়।
পাইছেহি কোনো কথা কি কোৱা?
ঠিকে ঠিকে ঠিকে ঠিকে, সকলো ক্ষেত্ৰতে অ' মানে আজি- গাঁওৰ অঞ্চলৰো আজিকালি বিজ্ঞানসমূহ ধুনীয়া ধুনীয়া সকলো- পোৱা গৈছে। চলাৰ লাইট যিহেতু ক'লো আমি।
হয়।
গাঁও অঞ্চলতো পোৱা যায় ধুনীয়াকৈ আজিকালি। তেনেকে মানে মানুহ জীয়াই থাকিব লাগে ভালকৈ বিজ্ঞানৰ-
অ' হয় হয়, বিজ্ঞানৰ- আমি ইমান কম সময়ত কাটি শেষ কৰিব নোৱাৰোঁ।
নাই নাই তাকে, বহুত কথা আলোচনা কৰিব আছে কিন্তু বিজ্ঞানৰ।
হয়। তেতিয়া হ'লে বন্ধু আজি আমি ইমানতে আমাৰ বক্তব্যটো সামৰোঁ নেকি।
অঁ' নিশ্চয় নিশ্চয়। ভাল লাগিল কথা পাতি তাকেই বিজ্ঞানৰ- ওপৰত, ঠিকে বাৰু ঠিক আছে বাৰু।
ধন্যবাদ।
অঁ।